হেল্ল', নমস্কাৰ বাইদেউ।
আহ, নমস্কাৰ কি কৰিছে।
এইয়া বহি আছো আৰু ৰান্ধি বাঢ়ি আপুনি কি কৰিছে।
এ মইো এ ৰান্ধি বাঢ়ি আহি পেলাই বহি আছো। আজি কি ৰান্ধিলে আপুনি?
মই মাছৰ টেঙা বনালো আৰু গৰৈ মাছৰ মা মাছৰ টেঙা বনালো গৰৈ মাছৰ জোল বনালো।
হয়
অ', আমাৰ এতিয়া আপোনাৰ খেতি মানে কেনেকুৱা হৈছে?
আমাৰ খেতি এটো এ তিয়হ খেতি কৰিছিলো আপোনাৰ পাঁচ বিঘা মান মাটিত ভালে হৈছে বাৰু অ', ভালে হৈ আছে বাৰু আপোনাৰ সে ক কৰি আছো।
অ', তিয়ঁহ খেতি যে কৈছে আপোনালোকে সাৰ সাৰ বিলাক আপোনালোকে জৈৱিক
নাই অ', হয় হয় আমি একদম ঘৰতে আপোনাৰ আমাৰ মানে গৰু আছে যে সেয়া গাত গাত তাহ সানি তাত আমি গোবৰো পেলাও তাত আমি জাবৰ জোথৰও পেলাওঁ। তেনেকে লাষ্টত তাৰ পৰা মানে সেইখিনি আমি ঢাকি থৈ দিওঁ। তাৰ পৰা যোনটো সাৰ ওলাই আমি সেই সাৰটো দিছো গ
অ', অ', তেনেকেই দিব আৰু পোক মৰিব কাৰণে আপোনাকে কি কৰিব জানে গৰু গোবৰটো যে এই গৰু গোবৰটো আপোনালোকে হেৰি কৰিব মানে নৰা মানে এই হেৰি পাত মহা নিম ম পাতৰ লগত মিক্স কৰি আপোনালোকে সেইটো মানে এটা লাড়ু বনাব বনাই মানে ৰ'দত শুকুৱাই ল'। লৈ সেই পোক গছৰ তলত সেই লাৰুটো আপোনালোকে জ্বলাই দিব তেতিয়া মানে পোক খোপা। আপোনালোকৰ নাই মৰি যাব। আৰু প্ৰডাকচন ভাল আহিব আপোনালোকৰ। পোক নাহে পোক নাহে আৰু পোক মৰি যাব আৰু আপোনালোকে এটা কাম কৰিব চব্জি খেতি যে কৰিব এটা ডাঠ কাৰৰ্টোন লওক ডাঠ কাৰটোন লৈ বেলে আপোনালোকে টাত য়েল্ল কালাৰ মাৰি দিব। কালাৰ মাৰি দিয়াৰ পিছত তাত আপোনালোকে মানে অ', হালধীয়া কালাৰটো মাৰিব। হালধীয়া কালাৰ মাৰি লৈ পেলাই তাত আপোনালোকে কেৰাচিন মাৰি দিব কেৰাচিন মাৰি দিব।
কেৰাচিন।
এই গছ অ', কেৰাচিন তেল আ হা কেৰাচীন তেলটো জ্বলাব জ্বলাই পেলাই লগাই লগাই পেলাই তপ মানে শেষ খন চব্জি খেতিত আৰি থ'ব। পোক বিলাকে মানে আপোনালোকৰ সেই চব্জি বেয়া নকৰে। পোক িলা আহি সেই কাৰ্টুনটো পৰিব
কাৰ্টুনটোতে পৰিব ন হয় হয় আপোোনাৰ হয় হয় আপুনি হয় হয় সেইটো হয় আপুনি এইবোৰ কৰবাত হয় আপুনি এইবোৰ কৰবাত কপি ফল লৈ আহিছে নেকি
অ' হয় হয় এইবিলাক মই পঢ়ি লৈ আহিছো প্ৰশিক্ষণ লৈলে আমাৰ গাঁও এলেকা মানুহ বিলাক এই বিষয়ে মই কৈছো আৰু মানুহ বিলাকে ভাল খেতিৰ পৰা এইবিলাক বহুত বেচি কিনি বহুত পইথাা পাইছে
হয় আপুনি সকলোকে অৱগত কৰি থাকিব
হয় হয়
খেতি আপোনাৰ এইবাৰ মানে আমি কৰা নাই বুজিছে এইবাৰ মানে আপোনাৰ এতিয়া আমি খেতি খিনি কৰিলো হয় কিন্তু এতিয়া মানে বহুত বৰষুণ আপোনাৰ এই বানপানী ক'বাত তিনিখন চাৰিখন গেট খুলি দিয়াও শুনিছো এতিয়া মানে আমাৰ চিন্তাত পৰি গৈছো আৰু কি কৰো মানে আমি গাঁৱলীয়া মানুহ গাঁৱত থাকো
অ', গাঁৱৰ পৰিৱেশে ভাল গম পাইছে ন। এই গুৱাহাট গ'লতো এটা বহুত বানপানী হয়। মানে খোজে কাঢ়িব নোৱাই বানপানীত
অ'
এই বানপানী আহিছে বাইদেউ বুজিছে এতিয়া মাছৰ মাছৰ উজান উ মাছ খাই খুব ভাল লাগিব
হয় হয় হয় হয় আজি আপুনিয়া টেঙা তৰকাৰীখন কেনেকে বনালে
মই টেঙাটকেইখন মানে আপুনি ধৰক মই কঁঠাল গুটি মানে বইল কৰি দিলো কঁঠাল গুটি বুজি পাইছেনেে নাই আপুনি আমাৰ অ অ অ কঠালৰ পৰা যে ওলাই গোট সেইটোহে ম ব ব ব দিলোঁ। বইল কৰি লৈ তাক পিটিকিলো। মানে সনা নিচিনা কৰি দিলোঁ। হয় তাৰপিছত কেৰাহিতত তেল দিলো তেল দি লৈ পেলাই আপোনাৰ মলা মচলা দিলো মছলা দি সেইখিনি দি দিলো দি তাত নেমু চেপি দিলো আৰু থেকেৰা দু-টোপিমান পেলাই দিলোঁ। থেকেৰা টো কিমান পেলাই দিলোঁ। দি পেলাই সেইটো মাছৰ জোল, বহুত সোৱাদ লাগে।
সোৱাদ লাগে ন?
এতিয়া ঔটেঙাৰ ছিজনটো অহা নাই এনে ঔটেঙা মাছ বনালেও বহুত সোৱাদ লাগে
হয় হয় নাই ঔটেঙা মাছো ভাল আপোনাৰ দেই সেয়া টেঙা আপোনাক গৰমো পৰে নহয় গৰমত খাবলৈ
অ' পাতত দিয়া কচু পিটিকা খ ন নাই
পাপত। অ', হয় হয় খাত। খাওঁ খাওঁ। পুনি আপুনি জানে নেকি বনাবলৈ?
তত মানে অলপ কচু থুৰ বিলাক ল'ব। লৈ পেলাই সেইটো আপুনি এখন কলপাত ল'ব। কলপাত খিলাত আপুনি দিব দি তাত নহৰু দিব কেঁ জ দিব দি লৈ পেলাই সেইটো আপুনি বান্ধি দিব দি পেলাই পুৰা জুই শেকিব জুইত শুকা মানে টেষ্টটোৱে বেলেগ মানে
ন
আজিকালি আকৌ আমাৰ গাঁৱলীয়া সমাজত গেছৰহে বেছি চলে মানে জুইটো কমেই চলাই। কিন্তু মই মই কিন্তু জুইত বনোৱা খাদ্যয়ে খাওঁ মানে বেমাৰ আজাৰ পৰা ৰক্ষা পাম
অ' হয় হয় সেইটো ভাল বাৰু দেই জুইত বনোৱা আহাৰ খাব লাগে আপোনাৰ বেমাৰ আজাৰৰ কাৰণেও ভাল আপোনাৰ এই মানে গেছত বনোৱা ৰন্ধা খোৱা আপোনাৰ মানুহ আজিকালি বহুত বহুত বোৰ বেমাৰ আজাৰ হয় আপোনাৰ গেছে পায় ইটোয়ে পায় ইটোৱেই পাই। আপোনাৰ বহুত নানান ধৰণৰ বেমাৰ সৃষ্টি হয়
হয় আৰু গেছৰ মানে অকন গেছ আপোনালোকে নহ'ব লগা কাৰণে বেছিকৈ পানী খাব
পানী খাব আৰু আপোনালোকে ৰাতিপুৱা খোজ কাঢ়িব। আৰু হয়, হয় আৰু খালি ভৰি আপোনালোকে মানে সেউজীয়া যেতিয়া বনৰ ওপৰত খোজ কাঢ়িব চোন বহুত ভাল
অহ, বহুত ভাল হয়, হয় ৰাতিপুৱা সময়ত যে
মৰ্ণিং মানে আপোনাৰ ৰাতিপুৱা সোনকালে পাঁচ বজাৰ লগে লগে লগে, লগে শোৱাৰ পৰা উঠি পেলাই আপোনালোকে খালী ভৰিয়ে সেউজীয়া মানে বননিত খোজ কঢ়িব যিটো মানে নিয়ৰ পৰি থাকে ৰাতি সেই নিয়ৰত খোজ কাঢ়িলে বহুত ভাল বেমাৰ আজাৰ পৰা বহুত ৰক্ষা পাব
হয়, হয় বেমাৰ আজাৰ পৰা ৰক্ষা পোৱা যায়।
হয়, আৰু বিশেষকৈ মানে চালানী মাছ নাখাব লোকেল মাছটো খাব।
হয়, মই কিন্তু আপোনাৰ মানে চালানী মাছকে ভাল পাওঁ বুজছে। আপোনাৰ এই ক'চ মাছ সেইটো হয় বাৰু কিন্তু মানে এতিয়া আৰু কি ক'ব জিভা জুতিৰ কাৰণে খোৱা হয় আৰু
যটো আপুনি অসমীয়া থলুৱা খাদ্য টো খাব এইবিলাক বস্তু যা বস্তু নাখাব ঘৰৰ পুখুৰী মাছ দুটামান মাৰি আনিব ঘৰৰ পুখুৰী মাছ কেইটামান মাৰিব কচুৰ লগত বনাব কচুৰ লগত মাছ বনাবচোন খাই বহুত সোৱাদ লাগে
হয়, হয় আপোনাৰ সেইবোৰ বেমাৰ আজাৰৰ কাৰণেও ভাল নাই মাটি দালি পাইছো। মাটি দালি খাই বহুত ভাল পাওঁ। পাইছো, পাইছো মাটি দালি বৰ ভাল পাওঁ। অহ, আপোনালোকে মাটি দালিটো কেনেকে বনাই ক'ব নেকি
অহ, আমি মাটি দালিটো মানে গুড়া কৰি বনাও কেতিয়াবা আমি তেল বিয়লি বনাও মাটি দালি মানে দালিটো ৰাতি ভিজাই থওঁ ভিজাই থৈ পেলাই আপুনি ৰাতিপুৱা ধুনীয়াকৈ ধুই লওঁ ধুই লৈ তাত আপুনি আদা নহৰু বিলাহী দি দি পেলাই ধুনীয়া আকৌ দালি এখন বনাও লগত মানে আলু পিটিকা বনাও
অহ, মাটি -দালিৰ লগত আপোনাৰ আলু পিটিকা খাই বহুত ভাল লাগে হয়, হয় মাটি -দালি হলে মানে আপোনাৰ বেলেগ চবজি নালাগে।
নেলাগে আজিকালি আৰু আমাৰ গাঁৱলীয়া মানুহ। বিলাকেহে খাই টাউনত এইবিলাক নচলে
টাউনত এইবোৰ নচলে হয়, হয় এ গাঁৱে ভাল দিয়ক কাপোৰ তাৰ
অহ, গাঁৱৰ ঢেঁকীয়া কেইডাল খাই খুব মজা লাগে হাঁহৰ কণী এটা দি ঢেঁকীয়া বনালে অহ, লগতে আকৌ আপোনাৰ বুট, বুট কেইটামান দিও বনালেও ভাল লাগে। অহ, আৰু এটা আপুনি বঙালী ধনীয়া খাইছেনে
বঙালী ধনিয়া টো ন বঙালী ধনিয়াটো মই হয়, হয় কেনেকে খাই বাৰু?
অ', সেইটো আপুনি ৰহুন দি পেলাই কেঁচা জলকীয়া দি পেলাই পতাত পিচিব আজিকালি মিক্সিত বিলাক ওলাইছে ন সেইবিলাক ভাল বস্তু। বস্তু নহয় পটাত পিছাটো মানে বহুত টেষ্টি হয়
অহ, পটাত পিছাটো ভাল লাগে হয় হয় নাই নাই। পতাত পিচা আপোনাৰ সকলো বস্তুয়ে ভাল লাগে বাৰু। আপুনি মচলাও আপুনি প